তব কোথাক এটা ভাবি
আহ আহ কি খবৰ আপোনাৰ খবৰেই নাই।
অ তোমাৰ খবৰেই নাই।
আছো আছো মানে অলপমান ব্যস্ত আছিলো। বাকী কি কৰিছা আজি হয় হয়?
আজি তোমাৰ মই গলো তোমাৰ ডিউটি হৈ গলো। ডিউটি গৈ তোমাৰ
অলপ আগত আহি পাইছো, আহি পাই পিনে আৰু অকমান খানা পিনা কৰি আৰু ফোন কৰি
দহোতীয়া ঘৰত কাম কৰি আছে।
হ'য়, হ'য় মই আছো এনে বাৰু এই লৰাৰ লগতে আছো। অলপমান মানে আজি এটা আচাৰৰ চি আচাৰ এটা বনালো মই মাংসৰ আচা
হয়াপৰি কি খোৱা হ মাংসৰ আচাৰ।
হয় হয়, আহিছিলানে নাই তুমি? অঁ, বাকী তুমি খাই পাইছানে নাই বাৰু মাংসৰ আচাৰ?
গং কৰা আচ মই এইবাৰ স্কুলত কোনোবা এটাই খোৱাল ন অঁ-কোনোবা এজনে খুৱাইছিলে নেকি? কিন্তু মোৰ সোৱাদটো কেনেকুৱা আছিলে মোৰ একদম মনত নাই ক।
হয়-হয়, কুকুৰাৰ মাংসৰ আচাৰ মানে তুমি মানে মই মানে আ আধা মানে পাচশ গ্ৰাম কৈছোঁ আৰু। মানে শাৰদি বিহিন ল'ব লাগিব শাৰদি থাকিব নালাগে আৰু। বুজিছা। অ বুজিছানে কথাবোৰ? অ কথাবোৰ বুজি পোৱা নাই কথাবোৰ মানে দূৰৰ পৰা আহি আছে। অ পাইছো, মানে তুমি মই উপকৰণটো কৈ দিও মানে বনাব পাৰিবা তুমি। উম।
অঁ, উপকৰণটো মোক কোৱাচোন।
অঁ অঁ, উপকৰণটো বাৰু মই কৈ দিও, তুমি আৰু কুকুৰা মাংস- অ মানে পাঁচশ গ্ৰাম ল'বা, মানে হাৰবিহিন হলে ভাল আৰু হাৰ নাথকা হলে তাৰপা সৰিয়ৰ তেল একাপ ল'বা আৰু আদা নহৰু লবা দুই চামুচ ল'বা। শুনিছা?
অহ শুনি আছো।
অ আৰু মানে তুমি জলকীয়াৰ গুৰি জলকীয়া যিখিনি সিমান খিনি খোৱা সেইটো হিচাপত ল'ব লাগিব আৰু। মই লৈছিলো দুই চামুচ আৰু তাৰপিছত হালধিৰ গুৰি এচামুচ লবা, জিৰা গুৰি লবা, মোৰ আৰু ধনিয়া - ধনিয়া দিব পৰা মিঠি গুটি আধা চামুচ কিবা মানে বেছি দিলে মানে তিতা লাগে মানে মেথি
উম-উম, অ' হয় নেকি? অ, মানে মই মিঠা মিঠি গুটিটো ইমান এটা ভাল নাপাও। উম আৰু তোমাৰ এটা কথা গম পোৱা নাই মিথি, অ হ'ব হ'ব দিয়া মই নিশ্চয় এইটো মানে মই চেষ্টা কৰিম।
অ বা ভিনেগাৰ দিবা। তাৰ পিছত আৰু নিমখটো দিলেই হৈ যাব আৰু সোৱাদ অনুসৰি এনে এনেকৈ।
অ' আৰু মিঠি গুটিটো যে আছে মিঠি গুটিটো মিথি গুটিটো মানে তোমাৰ চুলিৰ কাৰণে বহুত ভাল গম পোৱা নে নাই?
অঁ, টো মইবাৰু গম নাপাওঁ। কি কৰি, কেনেকৈ লগাইছিল কবচোন?
মানে তুমি মিঠি গুটিটো তুমি পানীত গেছত পানীটো চচপেন এটা- বহাই দিবা পানীটো। তাৰপিছত পানীটো নহয়-নহয় পানী-পানী চচপেন এটাত পানী দিবা।
হয় - হয়।
পানী দিয়াৰ পিছত তুমি মিঠিগুটিটো তুমি সেইত দিবা পানীৰ ওপৰত দি দিবা আৰু।
তোমাক কিমান খিনি লাগে অলপ মানে তুমি অলপ আঁন্তাজ কৰি পিনে তুমি দি দিবা সেনেকে, দিয়ে পিছত পানীটো বানে উতলাব উতলিব দিবা উতলি-উতলি-উতলি অলপ পানীটো অলপ বিজলোৱা টাইপৰ হৈ যাব নহয়। তাত সেইতিয়া সেই পানীটো তুমি অ সেই পানীটো তুমি লগাব পাৰা তাত তুমি নিমপাত নিমপাত নহয় নিমপাত দিব পাৰা। বা তুমি এই যে ক সেইটো নৰসিংহ পাতটো যে আছে।
অ-অ হয় দিয়া নৰসিঙৰ আমাৰ ঘৰত গছে আছে দিয়া, নৰসিঙত আমাৰ বটেই আছে কত আছে।
আৰু তুমি ন নৰসিংহ দিব পৰা, তাত জবা ফুল দিব পাৰা, সেনেকে দিব পাৰা্
অ জবা ফুলটও চুলিৰ কাৰণে বহুত ভাল ন।
বহুত ভাল বহুত ভাল আৰু তুমি জবা ফুলতটো নহয় আৰু এল'ভেৰা যে আছে।
অ এইটো আছে দিয়া মোৰ ঘৰত মানে আছে আছে আছে হয়। এল'ভেৰাটো চুলিটো মানে মানে স চিক চিকে কৰে ন মানে।
অ চুলিবো, ৰ চুলি যিমান বোৰ সমস্যা থাকে। তোমাৰ চুলি সৰা চুলি পকা তাৰ পিছত যে কিছুমানৰ যে চুলিবলাক যে এনে এনে। থাকে ন আৰু যে চুলিবিলাক একদম মানে। খৰখৰীয়া হৈ যায়, ফাটি যায়, তোমাক মানে এইবিলাকত মানে সহায় কৰে আৰু ভাল হোৱাত।
অ হয় হয় বাৰু।
এল'ভেৰাটোতো তোমাৰ বহুতেই ভাল দিয়া বহুতেই গুণ আছে আৰু তোমাৰ এই ছালৰ। কাৰণেও ভাল হয় গম পোৱা।
অঁ, হ'য় হ'য় ছালৰ কাৰণে মানে চালটো মানে লগাব লাগে নেকি?
আৰু অ ছালটো ভাল হয় আৰু তোমাৰ মিহি হয়।
সনেকুৱা আৰু। মানে আৰু আজিকালিটো কিমান কি বস্তু মই লগাই থাকো মই এইবোৰ বহুত যত্ন। নকৰি দিয়া মই চুলিত কিবা কিবি লগায়ে থাকো আৰু মানে জেতুকা লগাই থাকো।
অঁ ভালেই দিয়া। অঁ, জেতোকা লগবলে ভাল বাৰু চুলিত।
উম মানে সময় পালেই সময়। পালেই যত্ন লওঁ আৰু বুজিছা নহ'লে মানে সময়ে নাপাওঁ মানে ইমান কাম থাকে নহয় আৰু ডিউটি। কি যাব লাগে।
অ সেইটোৱে বাৰু। বাৰু বাকী আৰু আজি আৰু কি আহাৰ গ্ৰহণ কৰিলা আজি আৰু?
তুমি এঘন্টা হ'লেও। মানে নিজৰ কাৰণে মই উলিয়ামে আৰু যেনেকে নহওক আৰু উলিয়ামে মই মানে নিজৰ কাৰণে। যিমানে ব ব্যস্ততা না নাথাকক কিয়, মই মানে এ। তাতে নিজক দিয়ে আৰু লাগা হ'য়, সেইটো মই কিবা খোজ কাঢ়িব যাম বা কি। বা যোগাসন কৰিম ব্যাম কৰিম মানে সেনেকুৱা আৰু কিবা না কিবা এ নিজৰ কাৰণে মই কৰো আৰু।
অঁ, সেইতোটো হ'য়েই। কিন্তু মই, মই সেইতোটো সদায় কৰিয়েই থাকো। মানে যোগাসন। টো কৰিবই লাগে মইটো কৰোৱে মইটো সি নকৰে। মই এতিয়াই কৰি উঠিলো মানে সেই জানো। হয়, হয়, জিমত অ যাম, যাম, যাম। তোমাৰ লগ কথা বতৰা হ'লেই যাম আৰু।
তই লোহাবিলাক কঢ়িয়াব পাৰ জানো?
হয় পাৰো মইতো শিকাও মই শিকাও মই অকলো নিজে ন।
অ তুমি শিকোৱা নেকি অ আৰু তুমি অ। তুমি যে সেইদিনা এবাৰ চিঞৰি চিলা বল বম বুলি এবাৰ চিঞৰি দিবা নেকি মানে শুনিব মন। কৈছে ধনীটো। তুমি বহুত ফালটো কৰা দেই কিন্তু।
নাই নাই অ আজি মই এটা অসমীয়া পৰম্পৰাগত খাদ্য খালোঁ।
অ কি তুমি খাদ্যৰে কথা। হৈ থাকাই দিয়া ন খুব ভাল পোৱা তুমি খাদ্য বনাই খাই ন,।
অ ভাল লাগে ভাল লাগে মই মানে যি গৰম যে বহুত সেইকাৰণে মই যি। কনটা সতকে খালো।
এইটো পৰম্পৰাগত খাদ্য নেকি?
হয় হয় এইটো অসমীয়াৰ খাদ্য আৰু মানে অসমীয়া মানুহে খায়ে মানে গৰমত।
বাপৰে কি কি খোৱা দিছোঁ কি সোৱাদ অ সেইটো। পন্টা ভাত বুলি যে কয় ৰাতি তুমি কি কৰিব লাগে যে ৰাতি। ভাতকেইটাহে।
হয় হয় তেটো ভলে হয় এৰাতি থৈছো ম মই সোনকালে ৰাতিপুৱাই আহিছো বাৰু মই ভ এবাৰে খাওঁতো মানে মই
ত দি মাছ বনাই খাই পাইছে নে নাই পিছে?
অ সেই।
কলপাতত দি হালদি পাতত দিব পৰা তুমি কলপাতত দিব পৰা।
আজি বাৰু মাছ মই পুৰি খালো মানে পুৰি মাছ পিতিকি আজি গৰৈ মাছ খালো।
অ গৰৈ মাছ খালা আজি। অ আচ্ছা আচ্ছা তোমাৰ স্বামী তোমাৰ স্বামী কি কৰিছে?
অ তেওঁ নাই বাৰু তেওঁ অলপ ওলাই গৈছে তেওঁ মানে খেলিবও গৈছে তেওঁ ফুটবল খেলে।
অ ফুটবলো খেলে নেকি বাপৰে তোমাৰ স্বামীৰ কথা কিমান শুনিম আৰু তেখেতে দেখোন চখ কৰে ফুটবলো খেলে ক্ৰিকেটো খেলে ঘৰৰ ভাত আঞ্জাও বনাই চব কৰে ন তুমি কিন্তু বৰ সৌভাগ্যৱান তিৰোতা দেই।
হয় হয় হ'ব বাৰ আৰু খেতি চে খেতি কৰে অলপ তেওঁও মানে এতিয়া। মানে আচৰি কিনিয়ে নাখাও জানা আমি মানে ঘৰৰে পাচলিয়ে খাওঁ হয় হয়।
অ খেতিও কৰিব লৈছে নেকি তোমাৰ স্বামীয়ে ‌?
হয় হয় সেইটোতো আগৰ পৰাই কয় আমি ঘৰ মানে কিনি নাখাৱে বেছভাগ চব
বাপৰে তোমালোকৰ কি কি খেতি আছে সৰিয়হৰ খেতি আছে নি?
উম হ'ল আ সৰিয়হত নাই ৰবা মানে আছে আছে লাও আছে। ৰঙালাও আছে জাতিলাও আছে হয় হয় আৰু এতিয়া ভেন্দি কৰিছে ভেন্দি আৰু আছে ভোট জলকীয়া বহুত আছে। ভোট জলকীয়া আছে হা ভোট জলকীয়া আছে আৰু বনালো মই কি ন মানে
তোমালোকৰ স্বামী পত্নী বা প্ৰেমী। কি কৰিছা দিয়া আৰু একদম পাভ যোৰা দিয়া আৰু ন।
হয় হয়। তেনেকুৱা আৰু মানে ভাল লাগে আৰু আজিকালি আৰু অ কোৱা কোৱা
তুমি তুমি ভাৰত্যাগ ভাৰত ত্যাগ আন্দোলন জা হ'লে নাই পিছে।
উম অ জানো আগতে পঢ়িছিলো মানে কিতাপত পঢ়িছিলো। তুমি কিয় ক'লা ভাত্ৰাগদিনৰ কথা
বাতৰি কাকত পঢ়ে। বাতৰি কাকত পঢ়া নে নাই অ পিছে তুমি।
অ পঢ়ো পঢ়ো মোৰ মাজিৰৰেগত
আৰু তোমাৰতো তোমাৰতো ৰাজনীতি বিজ্ঞানত। তোমাৰতো অনৰছ হৈছিলে ন। অলপ কবা নেকি কি কৰিছিলা?
অ' পাৰিব পাৰিব ক'ম বাৰু পিছলৈ কেতিয়াবা
অ পিছলৈ কবা নেকি এতিয়া নোকোৱা নেকি?
সেইতিয়াও ক'য় যায় আৰু ৰাজনিতীৰ কথা ক'ম মানে কি ক'বা আৰু ৰাজ
মই মানে তোমাৰ এইটো মই ভাৰত্যাগ আন্দোলন ভাৰতীয়াগ আন্দোলন কেতিয়া। কিয় কৈছিল তুমি জানানে?
কি কৰিছিল? সেইটো জানোঁ বাৰু বাকী তুমি তুমি কোৱাচোন অলপ তুমি কি জানা তাৰ বিষয়ে?
মই ভাৰতীয়াগ আন্দোলন তোমাৰ ঊনৈশশ বিয়াল্লিশ চনত হৈছিলে, মহাত্মা গান্ধীৰ নেতৃত্বতাৰ আৰম্ভ হৈছিল এইটো মান তোমাৰ দ্বিতীয় যেতিয়া মানে দ্বিতীয় বিশ্বযুদ্ধ চলি আছিলে, তেতিয়া মানে কি হৈছিলে ব্ৰিটিছ চৰকাৰে মানে ভাৰত কিয় নেতাসকলৰ মতামত নোলোৱাকৈ তাৰ মানে ভাৰতক যুদ্ধত মানে জড়িত কৰাই দিছিল আৰু
মানে তুমি মূল উদ্দেশ্যয়তটো জানানে নাই ভাৰতৰ ভাৰতক আন্দোলনৰ।
কি কি কি কি কি?
ভাৰতীয়ক আন্দোলনৰ মূল উদ্দেশ্যটো জানানে তুমি কিয় হৈছিল মূল‌ উদ্দেশ্যটো কি?
অ আচ্ছা আচ্ছা মূল উদ্দেশ্যৰ কথা সুধিছা তুমি।
তাৰমানে ভাৰতীয়ক আন্দোলন কিয় হৈছিল মূল উদ্দেশ্যটো হৈছে কি ভাৰত টৌ‌ পৰা ব্ৰিটিছ‌ শাসনটো মানে সম্পূৰ্ণৰূপে শেষ কৰিবৰ কাৰণে হৈছিলে এইটো আন্দোলন গম পাইছা। আৰু ভাৰত ভাৰত হয় হয়। আৰু মানে ভাৰতক তৎকীনাৱে স্বাধীনতা দিব লাগে স্বাধীনতা পালন কৰাৰে মানে মেইন মানে গুৰুত্ব আছিল আৰু মূল উদ্দেশ্য আছিলে। সেইটো আছে আৰু ফলাফলটোৰ অ এইটো ফলাফলটো তুমি জানানে নাই‌
অ ফলাফল টো মই অ জানো জানো বহুত মানে আন
আন্দোলন হৈছিল ন তেতিয়া মানে বহুত মানে নেতা কৰ্মীবোৰক গ্ৰেপ্তাৰ কৰিছিল ব্ৰিটিছ চৰকাৰে কঠোৰ দমন নীতি কৰিছিল গম পাইছা। আৰু শেষত কেতিয়া লাভ স্বাধীনতা লাভ কৰিছিলে শেষত ভাৰতে ঊনৈছশ সাতচল্লিশ চনৰ পোন্ধৰ আগষ্ট লাভ কৰিছে
উম উম উম উম উম পাই
এ ভাৰতেক আন্দোলনক ভাৰতৰ জাতি স্বাধীনতা সংগ্ৰহ অন্যতম শক্তিশালী গণ- নন বুলিও কোৱা হয়।
অ জানো জানো মই অ জানো জানো জানো উম এইটোয় এটা মানে মানে সংগ্ৰামৰ মানে স্বাধীনত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মানে শেষ মানে ডাঙৰ এটা গণ আন্দোলন বুলি কয় মানে হয় আৰু এইটো আৰে হয়নে নহয়। মানে ইয়াৰ পৰা মানে তোমাৰ জনসাধাৰণৰ মান খিনি মানে সাহস আৰু স্বাধীনতাৰ প্ৰতি মানে যিটো দৃঢ় সংকল্প আৰু সেইটো প্ৰকাশ পাইছিল আৰু
হয় হয় তোমাৰ মনত আছে মানে।
অ আছে দিয়া এইবোৰ আৰু কিমান পৰিছো ন অ
হয় হয়।
সেইবোৰ আৰু মানে
অ ঠিকেই আছে আৰু মই মনত আছে বাৰু প্ৰথম মানে অলপ পাহৰিছো আগতে মই মই অধ্যাপিকাও আছিলো তো কলেজৰ
অঁ তুমি অদাৰিকা আছিলা নেকি
হয় হয় মই আছ ছিলো বিয়াৰ আগতে বিয়াৰ পিছত আৰু এইটো আৰু এতিয়া গ'ল মানে যেতিয়াটো ল'ৰাটো জন্ম হ'ল তেতিয়া ব-
উম অ আচ্ছা আচ্ছা হয় নেকি?
ৰাস্তা দি বিডিও কৰি আছিলো অধাপিকা উম
অ আচ্ছা আচ্ছা আৰু তোমাৰ এই যে ইৰাণ আৰু ইৰাকৰ যুদ্ধ হৈছিলে ন বাপৰে কিমান দা